হেল্ল'! শুনিছো তুমি শুনিছা?
কি কৰি আছা?
আছো এনেই, তুমি?
উম আছো আৰু দিয়া ভাত- পানী খালা নে নাই?
খালোঁ খালোঁ।
উম এতিয়া গৰমডাল কেনে পৰিছে আৰু?
এ গৰম আৰু কি ক'ব আৰু তোমাৰ বহুত
আচৰিত গৰম দেই একদম কালি মানে আছিল নাথো একৈ টোপনি যাব পৰা নাই এনেকুৱা এবাৰ পকাত পওঁ, এবাৰ আঁঠুৱা এৰো, সেনে তেনেকুৱা হৈ আছে।
হয় হয়।
কবত এনেকুৱা গৰম হৈছে, এতিয়া গৰমত প্লেন কি আছে? এতিয়া গৰম বন্ধত ক'ত যাবা?
গৰম বন্ধত তোমাৰ মই বিশেষ ফুৰিবলৈ মানে যোৱা প্লেনিং কৰা নাই বাৰু তোমাৰ হেৰি
মাহৰ লাষ্টত তোমাৰ হেৰিত যাম বুলি ভাবিছো, তোমাৰ এইয়া বৰদোৱা যে
উম উম।
বৰদোৱা চাব যাম মানে তোমাৰ আগত গৈছো, যেতিয়া তোমাৰ পুৰণা
এ ছেম ময়ো পুৰণা হওঁতেই গৈছিলো এতিয়া যে ন পালে সেইখন মই চাব যোৱা নাই ময়ো যাব লাগিব, এতিয়া মানে যা মানে মই ওচৰতে যাম বুলি ভাবিছো নিজৰপাৰ যে
হয় হয় নিজে আপাৰ
হাবি ব ৰঙাবাৰি এই ৰিজৰ্ট এখন আছে যে।
হাবি ব ৰঙবাৰী হয় ভিলেছে হয় গম পাইছো গম পাইছো, আমাৰ ওচৰে হয়।
অ তোমাৰ ওচৰত
হয় হয় আমাৰ ওচৰ হয়।
এবাৰ গৈছো এতিয়া আকৌ এবাৰ যাওঁ বোলো। গৰম দান যেনেকুৱা হৈছে আৰু কি কবা?
আহিবা আহিবা।
এনেকুৱা লাগি যায় যান চুইমিং পুলতে পৰি থাকিমগৈ যেন, সেনেকুৱা লাগি গৈ যায় ন। একদম ডুবি থাকে তাতে। এতিয়া সেই দুখনতে যাম বুলি ভাবিছো মানে নিজৰ ওপৰত বহুত বাৰ গলো কিন্তু মানে সেই নতুন হোৱা সময়ত মানে মই যোৱা নাই এবাৰো। এতিয়া বোলো যাই পেলাই চাওঁগৈ চব বৰদোৱাও নতুন হৈছে। নিজৰা বাৰু নতুন, সেই দুখনলৈ চাব লাগিব চোৱা হিচাপত।
তোমাৰ নিজৰা পাৰ গৈছো বাৰু, তোমাৰ এতিয়া তুমি যে কৈছা যে আমাৰ ওচৰে হয়ে বাৰু। ভাবিব ৰঙাবাৰী যে মই তাত যোৱা নাই, যাব লাগিব। কিন্তু মানে এতিয়া আ এতিয়া বৰদুৱাত যিহেতু গৈছিলো হয় নে এতিয়া যিহেতু বৰদোৱা মানে তোমাৰ নতুন কৰিছে হয় নাই ইমান ভাল লাগিছে মানে, যাব মন গৈ আছে।
অ মইয়ো দেখি আছো, যিবোৰ মানে ভিডিঅ'বোৰ দেখুৱাই থাকে ন, যিবোৰ দেখি তাৰ মানে অ তাৰমানে যাওঁ যাব লাগে এতিয়া যে যাম যাব লাগিব, গা কৰিব নহয় গাড়ী চাই মানে ফেমিলি যাম আৰু। কৈ পেলাই চাই আহিব লাগিব এইবাৰ। উম উম, গৈ পেলাই আৰু নিজৰ পাৰ এখন এনেকে চাই পেলাই বলো ফুৰি আহিমগৈ কিনো আৰু চামাৰ আমাৰ চোন প্ৰত্যেকবাৰে গৰম বন্ধয়ই হয় আৱ অকল চামাৰ ভেকেচন দিয়া হয় নহয় ন যেতিয়া মন যায় তেতিয়াই যাব পাৰো
হয়
এতিয়া আৰু তাকে বোলো এতিয়া যাই পেলাই আহিমগৈ আৰু
হয় হয় আহিবা আহিবা আমাৰ এতিয়া তোমাৰ চোন অসমখনত হয়নে? কিমান চাবলগীয়া তোমাৰ ঠাই আছে হয়নে? আ আৰু তোমাৰ এইফালে কব গলে চৰকাৰে কিমান ভাল ভাল পদক্ষেপ লৈছে হয়নে? এতিয়া তোমাৰ বৰদোৱাখনে চাবাচোন
কাপোৰত চাইনস চিতি বুলি লিখে যে সেইতো ভাল লাগে। হয় দিয়া, তাতো যাব মন যায় ওচৰতে কিমান আছে ফেক্টৰীতো আছে বৰ অ এইবোৰ চব আৰু যি যি লাগে একোৱেই মানে নাই, তুমি অসমত চাবলৈ কিমান জেগা আছে হয়নে? অসমখ ন গোটেইকেইটা চাই লোৱা তাৰপিছত বাহিৰত যোৱা লে হয় নহয়? ইমানবোৰ বস্তু থকাৰ পিছত আৰু অসমত তিন তিনচুকীয়া টিলিঙা মন্দিৰ কিমান কি, উম টিলিঙা মন্দিৰ দে পা গৰি গৈছোয়ে সৰুতে গৈছো মানে মেট্ৰিক দুইহেজাৰ দশ মানত গৈছোঁ।
হয় হয়।
এতিয়া আৰু যোৱা নাই এতিয়া আকৌ যাব লাগিব বোলে কি টিলিঙা বান্ধা পিছত বোলে এৰুৱাব লাগিব মনৰ আশাপূৰ্ণ হলে।
হয় হয় হয়।
কৰিব লাগিব গলো টি -টিলিঙা এটা এৰুৱাই দিব লাগিব গৈ।
হয় হয়।
ভাল লাগে টিলিঙা মন্দিৰ ওচৰত মানে দূৰ লং জাৰ্ণি কৰি বহুত ভাল লা কে নহয় জানো? ট্ৰেইন -চেইনত গৈ এনেকুৱা মানে আগতে এক বা চুপাৰত গৈছো এইবা ট্ৰেইনত যাম বোলো।
হয় হয়।
তাত যাব বহুত মন আছে, সেইকাৰণে লো, থাকে গৰম ডালৰ কাৰণে ভাবি আছো নহয় কি কৰো ৰ'দডাল দিলেছোন যা
হয় হয় ৰদডাল দিলে তোমাৰ কতো ওলাব মন নাযায় হয় নে? এতিয়া তোমাৰ মনটোৱে কৈছে যে ফুৰিব যাওঁ হয়নে ৰ'দডাল দেখিলে তেতিয়া কব নাই নাজা নাজাওয়ে নেকি আজি হয় নে
উম আগ আগতে আকৌ সৰু দিন কালটোও বেলেগ নহয় জানো সৰুতে ৰ'দ চ'দ ফিনফিনাই যাব পাৰি কিন্তু এতিয়া আকৌ সেইটো নহয় এতিয়া ৰ'দডাল দেখিলে এই নাযাও দে থয় দে আৰু ৰ'দটো যেতিয়া ভাল হব জোৰ পৰিব তেতিয়া কৰ কৰবাত ফুৰিব যাম নহয় জানো সেইটোয়ে আৰু এতিয়া ৰ'দডাল দেখি পেলাই ত এনে যাবতো মন যায়। এই ৰ'দডাল দেখি নাযাও দে, কি কৰিম গৈ গৈ এই ৰ'দখনত?
হয় হয়, এতিয়া তোমাৰতো দূৰত ফুৰিব যোৱা কথাটো বাদেই হয়নে? তোমাৰ ওচৰতে তুমি যোৱাচোন ওলাই হয় হয় ডাৱৰীয়া বতৰটো ভাল লাগে হয়।
কিনে ৰ'দডাল দেখিলেও মানে ইমান অশান্তি লাগে দেখিলে ৰাতিপুৱাই যেতিয়া দে খো মাথা বেয়া হৈ যায় একদম, কিয় যে ওলাল আহি এডাল? তাকে। এতিয়া তোমাৰ লগত পাতি উম কথা পাতি বহুত ভাল লাগিছে গম পাইছা নে? পাতিলে ভাল লাগে কিছুমানৰ লগত, মনটো বহি যায়।
হয়।
সেই কাৰণে।
তোমাৰ মানে কি, অ হয় কোৱা কোৱা?
উম, ভাত কি দি খালা?
ভাত তোমাৰ কি দি খালা মানে তোমাৰ মানে কি হৈছে জানানে আমাৰে মানে মোৰে হয় আৰু তোমাৰ ভাগিন এটা মানে কি হৈছে আজি এসপ্তাহ হৈছে দিয়া। মানে তোমাৰ চাৰি -পাঁচ বছৰ পাঁচ বছৰ হোৱা নাই তোমাৰ তিনি -চাৰি বছৰ মান হৈছে আৰু এই তোমাৰ এতিয়া চোৱাচোন কেনেকোৱা হয় নে বেমাৰ বিলাক ভাইৰেল।
ও নহয় এ সাত দিন এ দহ দিন তেনেকেই আৰু।
হয় হয় হয় হয় হয় তাকে মানে তোমাৰ এ ভাইৰেল ফেভাৰৰ লগত তোমাৰ মানে এতিয়া আমাৰ মানে অসমীয়া সমাজত যেনেকে তোমাৰ কয় ধৰি লোৱা সৰুআই, বৰ আই, হয়নে বসন্ত ওলোৱা বুলি কয় যে এইখিনি সময়ত হয় বাৰু হয়নে
উম উম
তাৰ ওলাল যে ওলাতে মানে তোমাৰ কি হৈছে এতিয়া ঘৰত মানে মাছ মাংস বা মচলা জাতীয় বস্তু একো চলাই নাই মানে তাকে মানে এতিয়া বইল খায় আছো যে এই সেয়া সেইবোৰে আৰু।
কি কি মানে জানা বইল খোৱাটোও ভাল এদিন হলেও খাব লাগে গম পাইছা নে বেমাৰ তাকেই এদিন সেইটো আমি খাব নোৱাৰো কাৰণেহে এতিয়া তুমি কোনে মানুহ চানুহ যেতিকে ঢুকালে বৰটীয়া ভাতটো খাওঁ আমি সেইদিনা ভাল নালাগে তোমাৰ কিন্তু সেই দিনটো তুমি বহুত ভাল লাগে খাইনো বৰ দিয়া খাবলৈ কিবা এটা ভাল লাগি যায়
হয় আৰু তুমি চাবাচোন তুমি গোটেই দিনডাল তুমি ভোকত থাকিবা হয় নে তুমি লঘোণ দিবা হয় নে যেতিয়া তোমাৰ সেই ভাত কেইটা হব নহয় তোমাৰ মানে এনেকোৱা মন লাগে কেতিয়া খাব পাও কেতিয়া খাব পাও এনেকোৱা মনতো‌ কৰি থাকে বুইছেনে। মানে বহুত ভাল লাগে।
কিন্তু তুমি চাবাচোন সেইখিনিকে যদি তুমি সদায় খাব বি চৰা সেইখিনিক খাব নোৱাৰা সেই দিনটোতহে আহি যায় খাব কাৰণে। উম সেই কাৰণে মানে ভাল লাগে কোনোবা এটা দিনত তেনেকে খাব। পালে তাকেই
খাবই লাগে হয় নে আমাৰ মানে এতিয়া দেহ দেহটোয়ে হয় নে তোমাৰ কিমান এইবিলাক মচলাজাতীয় বস্তুবিলাক এতিয়া আমাৰ লিভাৰ
আমি আকৌ মচ
দিয়াচোন সদায় হয়নে মাছ মাংস সদায় তেনেকে হজম কৰিব নোৱাৰে হয়নে।
হয় দিয়া।
দেহটোও ভাল থাকিব
উ হেল্ল শুনিছা অ তাই সেই সেইটো কাৰণে বোলো হেৰি এদিন হলেও মানে বইল ভাত খাবই লাগে বুজিছানে নহ'লে মানে আমাৰ যিবোৰ মছলা জাতীয় বস্তু খাই থাকো আমি আৰু বিশেষকৈ ফাষ্ট ফুড বোৰ খাও ন সেইবোৰেতো আমাৰ বেছি অপকাৰ কৰিছে।
অপকাৰ কৰিছে
সেইবোৰ আমি কিন্তু টেষ্ট মুখৰ তেষ্টটোৰ কাৰণেহে আমি খাও দিয়াচোন কিন্তু আমাৰ ল'ব নোৱাৰে সহ্য কৰিব নোৱাৰে কিন্তু আমি সেইটো ভাল পাই পেলাই খাই দিওঁ আৰু।
হয় হয়।
তাকেই দিয়া হ'ব দিয়া হ আকৌ কথা পাতিম দেই অলপ দেৰিকে।
হব হ'ব হয় হয় হ'ব দিয়া
খাই লব এতিয়া ভোক লাগিছে অলপ
হয় হয় হ'ব দিয়া
হব দিয়া অ বাই বাই